হেল্ল'। উ
অ' শুনিছানে?
শুনিছো, কোৱা। এনেই জাষ্ট উঠিছিলো। এতিয়া বহি আছোঁ, ব্ৰেকফাষ্ট কৰি, তুমি?
ব্ৰেকফাষ্ট কি কৰিলা? এনেই আছো বাৰু এ অলপ ঘূৰিব আহিছিলো বাহিৰৰ মানে।
আচ্ছা, এনে মই জাষ্ট, আহ'আহ তোমাৰ ফ্ৰুটচ খাইছোঁ। ফ্ৰুটচ খাইছো ।অ' আৰু তোমাৰ অলপ
হয়, নেকি? অ' খবৰ পাতি ভাল তোমাৰ?
ভাল ।তোমাৰ কেনেকা?
অ', মোৰো ভালেই অ ভালেই আৰু আজি অলপ মোবাইল ফোনৰ বিষয়ে কথা পা ব'লা।
ঠিক আছে হ'ব দিয়া, পাতো ।
অ' তুমি বৰ্তমান কি ফোন ইউজ কৰি আছা?
বৰ্তমান মই এতিয়া তোমাৰ প'ক এক্স ছেভেন বুলি ফোন ইউজ কৰি আছো। ইয়াৰ ৰেম তু হয় এইট জি বি, ষ্টৰেজ টু হয় ওৱান টুৱেন্টি এইট জি বি।
হয়।
মাৰ ব থ ভাল মোবাইল হয়। চব ইউজ অল ৰাউণ্ডাৰ হয়।
অহ। অ মইয়ো তোমাৰ ৰিয়েলমি ৰিয়েলমি ইউজ কৰি আছো । ৰিয়েলমি ৰিয়েলমি নাইন ।
আৰু মোৰ সাত বছৰ মা, অ ছয়, সাত বছৰে হৈ গ'ল মই ইউজ কৰা । তোমাৰতো?
মোৰতো বেছি দিন হোৱা নাই, এক বছৰ হৈছে নতুন নতুন লৈছো । এতিয়া এতিয়া মই ভাবি আছো যে মই আইফোন ল আই, ফন ললে ভাল হব নে নাই?
হা কি কলা আইফোন?
এতিয়া মই ভাবিছো আইফোন লও নেক্স, ভাল হ'ব নে নাই? আইফোন মোবাইলটো কেনেকা তুমি মোক ক'ব পাৰিবা অলপ?
আইফোন টো মোবাইল মইতো ক'ব গলে আইফনৰ এ সেইটোয়ে গম পাও, কি বোলে তোমাৰ অ কেমেৰাই বুলি ভাল । বুলি গম পাওঁ । আৰু
মানুহে কয় আইফোনৰ ভিডিঅ'টো, ভাল আহে বোলে ।
অ ভিডিঅ' ভাল আহে বুলে, সেইটো গম নাপাও কিন্তু আইফোনৰ এনে চিনেমেটিক ভিডিঅ' হয় । সেইটো ভাল লাগে মই দেখিছো চলাইছো ।
এনে কিমান প্ৰাইচ বাজেটত, কিমান বাজেট ৰেনজত মই আইফন ফোনটো ল'ব পাৰিম, কিনিব পাৰিম?
সেইটো তো গম নাপাওঁ। কিমান বাজেট বা কিমান, কি ল'ব পাৰে। এনে লাগে চাগে অলপ বেছিয়ে লাগে তোমাৰ প্ৰ চ ৰ লাগে, প্ৰচ ৰ ললে মানে তোমাৰ ওৱান লাখ পাৰ হৈ যায় নেকি । আৰু এনে ফিফটিন চিক্সটিন ললে মানে অ । অ দামীয়ে হয় । তোমাৰ ল'ব ইচ্ছা আছে নেকি?
মই ভাবিছো ল ল'ব গ'লে এতিয়া, ফাইনেন্স কৰি ল'লে ভাল হব এক, কেচ কৰি ল'লে ভাল হ'ব?
অ তোমাৰ ইচ্ছা আৰু তোমাৰ মাহে মাহত তুমি একেবাৰে দিব পাৰিলে সেইটোও ভাল, যদি মাহে মাহে দিব পাৰা সেইটোও ভাল। মাহে মাহে দিয়াৰ কাৰণে ইনকাম ৰিচৰ্চো লাগিল । তোমাৰ কিবা ইনকামো থাকিব লাগে মাহে মাহে দিবৰ কাৰণে। নহলে আকৌ টেনচন হৈ যাব । সেইটো টেনশচনতটো ল'ব মন নাই মই ল'ব পাৰিলো হয় ফাইনেন্সত এই মানে টেনছন ল'ব মন নাই। মোৰো ভৱিষ্যয়ত আইফোন টো লব মন আছে।
হয় মোৰো বহুত ইচ্ছা আছে মোৰো মন আছে চবৰে মন যাই আইফোন ল'ব এটা ভাল আইফোন
নহয় আজি কালি ছেম চগটো ভাল ভাল ওলাইছে না
চছেমচাঙৰো ভাল ভাল আছে চেমচাঙৰ আল্ট্ৰা মোবাইলবোৰ বহুত ভাল ভাল আছে কেমেৰা ভাল আছে চব ভাল আছে।
হয় নেকি উম মই মই বেছিভাগতো তোমাৰ আইফোন ইউজ কৰা মানুহ বেছি দেখা পাইছো চছেমচাংটো বহুত কমে ইউজ কৰে।
ফোনে ভাল পায় সব আইফোনে ইউজ কৰে। কাৰণ সেইটো লং লাষ্টিং হয় বেছি দিন চলে তোমাৰ একো প্ৰব্লেম নি দিয়ে হেংগো নামাৰে সেইকাৰণে বহুত মানুহে চলা চলাই কেনে ভাল পায় আইফোন
অ হয় নেকি মই ইমান আইফোনৰ বিষয়ে নাজানো তুমি জানা নেকি আই ফোন বিষয় কি কি এন্দ্ৰয় ভাল না আইফ
মই জানো সেইকাৰণে মানে মই আইফ ফোনটো ল'ব খুজিছো আমাৰ এড্ৰইডত বুট কিবা কিবি মান আন্নেছেৰি বহুত কিবা কিবি এপ ডাউনলোড থাকে। আইফোনত এইবোৰ একো নাথাকে আইফোন সেইকাৰণে সেইকাৰণে বহুত স্মুথ চলে ফোনটো আৰু কেতিয়াও প্ৰব্লেমো নিদিয়ে।
হয় নি আইফ যেনেকুৱা এনড্ৰইডৰ এনড্ৰইডটো আছে ন আইফোনৰ কি হয়?
যেনেকা আমাৰ এনড্ৰইডত এণ্ড্ৰইড অপ্ৰেথিগ ছিষ্টেমটো থাকে হেনেকে তোমাৰ আইফুনত আইৱেছ অপ অপটিং চিষ্টেমটো থাকে
আয়ুস ন অ তাৰ তাৰ কামটো কি হয় মানে কেনেকোৱা কাম কৰিছে তাক কামটো
আই এছ টো তোমাৰ বহুত সাধাৰণ হয় একদম নৰ্মেল হয় এড্ৰইডৰ দৰে বহুত কিবা কিবি এনেকে নাই নৰ্মেল অপেনিং চিষ্টেম এটা বেছি ফিচাৰ্জ নাই কিন্তু বহুত স্পী স্মুথ হয়
হয় নেকি বেছি ফিচাৰ্চ বোৰ নাই ন
নাই কিন্তু বহুত ইস্মুথ হয় বহুত ভাল চলে
হয় নেকি তোমাৰ আইফোনৰ চবচে বেছি ভাল লগা কি বস্তু তুমি জানা নেকি তোমাক বেছিকে ভাল লগা যেনিবা
মডেল কোনটো আইফোন মোক ভাল লাগে মোক ক'ব গলে তোমাৰ ফিফটিন প্ৰ মেক্স টো মেক্সটো বহুত ভাল লাগে
হয় নেকি তোমাক কি চাই কি সেইটো ভাল লাগে তোমাকে চেভেনটিন প্ৰ মেক্সো আছে নেকি চেভেনটিন আছে এইটটিন আছে
বহু নতুনকে ওলাইছে সিহটো দেখাত ইমান এটা ভাল নালাগে ফিফটিন প্ৰ মেক্সটো দেখাতো ধুনীয়া বহুত ভাল ডিজাইন লুকচটোও ভাল লাগে কেমেৰাত টো ধুনীয়া আছে চাইজো ডাঙৰ আছে আৰু মানে চব মানে অল ৰাণ্ডাৰ হয় ফোনটো সেইকাৰণে মানে ভাল লাগে বহুতে লয়ও বহুতে ইউজ কৰেও বহুতে চলাই পাইছেও ভাল মোবাইল হয় সেটোৱে
যদি আমি ছেকেণ্ড হেণ্ড আইফোন কিনো তেতিয়া কিবা প্ৰব্লেম পাম নেকি যেনেকোৱা ছেকেণ্ড হেণ্ড ম'বাইল
নাই তুমি চোৱা তুমি ছেকেণ্ড হেণ্ড মোবাইল ললে তুমি কিছুমান প্ৰব্লেম পাব পাৰা কাৰণ ছেকেণ্ড হেণ্ড ম'বাইলত কেতিয়াবা কেতিয়াবা মানুহে ডিচপ্লেটো চেঞ্জ কৰি দিয়ে কেতিয়াবা বেটাৰিটো চেঞ্জ কৰি দিয়ে সেইটো ইমান সোনকালে ধৰিব নোৱাৰা
হয় নেকি অ ত তাৰ
কোৱা
তাৰ ফলাফলত কি মানে কি হ'ব পাৰে মবাইলত বেটাৰি চেঞ্জ কৰা থাকে তেনেহলে তোমাৰ ডিচপ্লে চেঞ্জ কৰা থাকে
তুমি সেইটো আগতে দেখাব লাগিব চেক কৰাব লাগিব তাৰপিছতহে তুমি কিনিবা কাৰণ তুমি নিজৰ ইমান কষ্টৰ পইচা দি যদি কিনি আছা তাতে তুমি ছেকেণ্ড হেণ্ড যদি ল'ব খোজা যাতে ভালকে তুমি আগতে চাব লাগিব চেক কৰিব লাগিব তাৰপিছতহে
অ অ হয় সেই সেইটোতো হয় বাৰু অ এনে তুমি লাইফত প্ৰথমবাৰ তুমি কি ফোন ইউজ
লাইফত মোৰ মোৰ প্ৰথম নিজা ফোন যদি আছিলে তোমাৰ ৰেডমিৰ ফোন আছিলে ।
হয় নেকি অ তুমি কি হয় নেকি তুমি কিপেড। ফোন চলাই পোৱা নাই মানে ।
কিপেড ফোন চলাই পোৱা নাই মই আজিলৈকে ।
হয় তুমি কিপড জেনে্যনৰ মানে ন কিপেড জেনে্যনৰ নহয় মানে মইতো প্ৰথম উ মইতো প্ৰথম তোমাৰ মাই । ক্ৰমে্চ। বুলি মোবাইল ওলাইছিলে সেইখন চলাইছিলো। মই ক্লাছ এইটৰ পৰা তেতিয়া আমাৰ সময়ত কি কি পেড । ফোনে বহুত মূল্য । মূল্যবান আছিলে কেমেৰা থাকা কিপেড ফোন ইচ নকবা উম তেতিয়া থ্ৰী জি চলিছিলে।
কিয় বুত ।
অ নকিয়াতটো তোমাৰ । বিল্ কোৱালিটি ইয়াৰ পৰা পেলাই দিলে ।
অঁ বহুত ধ বহুত ভাল ফোন হয় বহুত বঢ়িয়া ফোন হয় একদম মানে । কি কয় অল ৰাউণ্ডাৰ ফোন আজিকালি এতিয়া চেল নাই আজিকালি কোম্পানীটো বন্ধ হৈ গৈছে।
কোম্পানী নকিয়া বন্ধ হল নেকি কম্পিয়া । কোম্পানীটো ন।
অ নকিয়া আজিকালি ফোন চোন চেল ফোন চোন বিক্ৰী নকৰে আজিকালি।
হয় নেকি মই বহুত দেখিছো নকিয়া স্ক্ৰীন টাৰ্চ মবাইলো দেখিছো এইবোৰ কি ডুপ্লিকট নেকি? ন
দে নহয় দেখা পোৱা সেইবিলাক আ । আগৰ হৈ বন্ধ হোৱাৰ আগৰ। এতিয়া বন্ধ হৈ গৈছে মানুহ । কিছুমান এতিয়ালৈকে চলাইে আছে সেনেকে ।
অ মই দেখিছো নকিয়াৰ স্ক্ৰীন টাৰ্চ মোবাইল আৰু তোমাৰ কিপেড । এতিয়া বৰ্তমান দেখি থাকো বহুত এতিয়াও আছেই কিপেডতটো কিন্তু । আগৰ নিচিনা কিন্তু ফোন নাই বৰ্তমান । সেইটো মানে প্ৰব্লেম দি থাকে । মই দেখিছোঁ বহুতেই ইউজ । কৰে কেতয়াবা বে । মই প্ৰথম লাইফত কব গলে মাইক্ৰমেক্স বুলি মোবাইল আছিলে । স্ক্ৰীন হে কিপেড মোবাইল সেইখন ইউজ কৰিছিলো তোমাৰ অ মই দিনত বহুত গান শুনিছিলো তাতে মেমৰি ভৰাইছিল । হেল্ল'। তাৰ কাৰণে বহুত ভাল লগা হৈছিলে।
ময়ো তোমাৰ যেতিয়া মই ৰেডমি নোট ফ' লৈছিলো তেতিয়া মই সেইটোত বহুত গেম খেলিছিলোঁ আমাৰ আগতে পাবজি বুলি গেম এটা ওলাইছিলে ছয় বছৰ মান আগত তেতিয়া ফোনটো লৈছিলোঁ। গেমো খেলিছো অ লকডাউনৰ সময়ত তোমাৰ তেতিয়া ইন্টাৰনেটো বন্ধ হৈছিলে সেনেকেই তোমাৰ মানে ফোন টো চলাইছিলোঁ তাৰ পিছত মই লৈছিলোঁ তোমাৰ ৰিয়েলমি ৰিয়েলমি লোৱাৰ পিছত ললো মই আইফোন আকৌ ৰেডমি প'ক মানে মই বহুত বহুত ফোন চলাই পাইছো আজিলৈকে আৰু চব ফোন চলাই কেনে মোক মানে ভাল লাগিছে চলাই কেনে
হয় নেকি মোক ভাল লগা ফোন কব গলে মই চলালো হয় এইটো ফোনেই ফোন বহুত লেটাবোৰ কাৰনে ইউজ কৰোঁ যেনেক মই ফাৰ্ষ্টত ল'লো তোমাক কলো মাইক্ৰমেক্স কলো মাইক্ৰমে্ ললো মাইক্ৰমে্স লোৱাৰ পিছত তোমাৰ ছেকেণ্ড টাইম ললো মই টেকন' বুলি চাইনিচ কোম্পানী আছিলে ভাল চলাইছে সেইটো মোবাইলটো মানে আহ এইটো মোবাইল হেৰাই গৈছে তাৰ কাৰণে মই ৰিয়েলমি ললোঁ ৰিয়েলমি লোৱাটো তোমাৰ টু থাউজেণ্ড নাইনটিনতে লৈছিলোঁ নাইনটিনৰ লাষ্ট
নাইনটিনৰপৰা তুমি এতিয়ালৈকে চলাই আছা ফোনটো তুমি মানে বস্তুবোৰ লাচতিং চলাব জানা তুমি আৰু ন
অ ভাবিছো আৰু ইন ফিউচাৰ এইটোৱে ইউজ কৰো যিমান লৈকে চলে কিন্তু ইয়াৰ এটাই প্ৰব্লেম দি আছে বেটেৰীৰ প্ৰব্লেম দি আছে সে আৰু একো প্ৰব্লেম নাই বে টেৰীটো মানে নিতিকে মৰ্ণিং চাৰ্জ কৰিলে মানে ইভিনিং তোমাৰ দুটা তিনিটা মানে চাৰ্জ শেষ হৈ যায় সেইটোোৱে প্ৰব্লেম আৰু একো প্ৰব্লেম নাই
তে তুমি তুমি এতিয়া এতিয়া তুমি অলপ পইচা জমা কৰা তুমি ভাল এটা ফোন লোৱাৰ কাৰ তুমি ট্ৰাই কৰা কাৰণ এতিয়া বেছি বেটৰী বেকআপ থকা বহুত ভাল ভাল ধুনীয়া ধুনীয়া মোবাইল ওলাইছে তুমি কিনিব পাৰা
অ মোক বেটাৰী বেকআপ থকা মোবাইল লাগে সেইটোয়ে ভাল লাগে মানে মোবাইল আজিকালি অ তোমাৰ আইফোন ইমান বে বেকআপ না
নাই আইফোনৰ প্ৰ' মেক্স কেইটাত থাকে কিন্তু তাৰ তলত প্ৰ' আৰু নৰ্মেল মডেল কেইটাত নাথাকে প্ৰ মেক্সৰ বেটাৰী বেকআপটো থাকে
কিমান লি থাকে বেটৰী এম এইচ বা কেনেকুৱা বােচ হিচাপে কিমান থাকে গম পোৱা নাই তুমি
আইফন আই ফোনৰ বেটৰীটো কিমান এম আনে য'ত থাকে বা কেনেকুৱা মানে তুমি গম পোৱানে
আইফোনে খুলা খুলি নিজৰ বে বেটোৰী বেকআপ আৰু এইবোৰ কেতিয়াও মানে তোমাৰ নেদেখা এড্ৰইডে দেখা আইফোনে যেতিয়া লিখি কেনে? নেদেখায়
এনে কিমান মান থাকে তোমাৰ আছ পতে
এনেই তোমাৰ আ এনেই তোমাৰ যেনেকে থাকিব চাৰি হাজাৰ এম এছ থাকিব পাঁচ হাজাৰ এম এছ থাকিব
অঁ দিয়া ঠিক আছে তেনেহলে পিছত দিয়াৰ বিষয়ে ভালকে কথা পাতি হয় নেকি অ দিয়া ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া ঠিক আছে দিয়া। থেংক ইউ
থেংক ইউ